হেল্ল'।
হেল্ল'।
অহ, ধুনিয়া আধা পতা হ'ল, মোৰ মানে ফোন এটা আহিলে।
অহ।
কোৱাচোন এতিয়া?
মই ক'ত এৰিছিলোঁ বাৰু?
তুমি এই কিবা তোমালোক বাংলাদেশ বৰ্ডাৰত বজাৰ কৰিবলৈ যোৱা ওচৰ দোকান-চোকান নাই বোলে, সেইটোত খতম কৰিছিলা।
তাৰপৰা তোমাৰ আমি তাত, মানুহ ঘৰত আমি ফিক্স কৰি লৈছিলোঁ।
তাৰপা তাত আমাক ভাত পানী বনাই মেলি দিয়ে, আমি তাত ইমান দিন থাকিলোঁ তোমাৰ এদিনেই মাছ খাইছোঁ, তাকো তোমাৰ বাংলাদেশ, বাংলাদেশৰ পৰা অনা।
হম?
মানে বৰ্ডাৰটো ওচৰা ওচৰি কাৰণে আৰু।
অ', তাৰমানে আমাৰ, ইণ্ডিয়াৰ হেৰি নাই মানে ইয়াত তাৰমানে সিহঁতে বাংলাদেশৰ পৰাহে আনি পেলাই বস্তু খাব লগীয়া হয়।
অ', অসমৰ বস্তু বা ভাৰতৰ বস্তু নাপায় মানে?
নাই, তাৰমানে বেছিভাগ সেই তেনেকুৱা জেগা বিলাক মান ম্যানমাৰৰ বস্তু, বাংলাদেশৰ বস্তু সেইবিলাকেই থাকে।
অ', অ'।
তাপৰা তোমাৰ, হেৰি এইটো কি আছিলে মাছ খালোঁ আৰু কিবা এটা ক'ম ভাবিছো পাহৰি গ'লো দেই।
অ'। তাৰপিছত তোমালোক কিহৰ কাৰণে গৈছিলা তালৈ?
তাত আমি মেইনকে গৈছিলোঁ, আমাৰ এই টেলিকমৰ, টেলিকমৰ চলাৰ পেনেল বঢ়াবলৈ গৈছিলোঁ আমি।
তাত আকৌ এতিয়াও এনেকুৱা হৈ আছে, আম অ'।
তাৰপাৰ, এ তাত এতিয়াও এনেকুৱা হৈ আছে আমি মানে তাত, হোটেল এখন লৈ লৈছিলোঁ, তাত অকল চাহ আৰু, আমাৰ কাৰণে সিহঁতে তাৰমানে তেলত ভাজি, ভাজি অকমানি, অকমানি ৰুটি বনাই দিয়ে।
অ'। সিহঁতে চেষ্টা কৰিছিলে আৰু তোমালোকক ভালকে খুৱাব মেলিবৰ কাৰণে মানে।
অ ', মানুহজনৰ লগত বৰ ভাল। সিহঁতৰ মানুহখিনি মানে বহুত, মৰমীয়াল চবৰে লগতে মিলি যায়।
অ', তেনেকুৱা মানুহ বিলাক এনেও মৰমীয়াল থাকে।
উম, তাৰপা তোমাৰ তাত এনেকুৱা এটা দেখিলো আমাৰ কিমান যুগৰ আগত আমাৰ ইয়াত চলিছিলে, সেতো বেপাৰ এতিয়াও তাত চলি আছে।
মানে?
তাত আমি, আমি থাকোঁতে মানে
উম।
দেখিছোঁ, তাত গাহৰি এটা কাটিছে। গোটেই ৰাইজ আহিছে, গাহৰিটো কাটিছে যে, গাহৰিটো বদলি তাৰমানে তোমাৰ এক কেজি গাহৰি বদলি, তোমাৰ দহ কেজি মান ধান দিব লাগে, গাহৰি
অ।
এতিয়াও মানে সিহঁত তাত পইচা ভেলু নাই, বস্তু ভেলু, হম।
অ, মানে দিয়া লোৱা, সেইটো প্ৰথা।
অ, তাৰমানে আগতে আমাৰ যেনেকে এসময়ত তোমাৰ এইটো জোনবিল মেলা অ। তোমাৰ তাত যে ভৈয়ামৰ পৰা মানুহ, আহ তাৰমানে বস্তু সলনা-সলনি কৰে। তাত পইচাৰ হেৰি নাথাকে।
সেইটোতো এতিয়াও অসমত চলি আছে, জোনবিল মেলাতো এতিয়াও হয়েই।
উম।
উম।
আগতে মানে এনেকুৱা হয় তোমাৰ আজিকালি চব বস্তু চব জেগাতে পোৱা যায়।
উম।
আগতে মানে পাহাৰ পা মানুহখিনি নামি আহে ভৈয়ামলে।
উম।
হেৰি তাত তাৰমানে
অ, তেতিয়া মানে পাহাৰত বোৱা বস্তুখিনি ভৈয়ামত দিয়ে, ভৈয়ামৰ বস্তুখিনি পাহাৰলে নিয়ে।
অ, অ, অ। আগতে মানে বেপাৰতো হেইটো চিষ্টেমত আছিলে, এতিয়াও মিজোৰামত হৈ আছে ছিষ্টেম।
অ।
সিহঁতৰ দেখিলো না আধাৰ কাৰ্ড আছে, না পান কাৰ্ড আছে, কিবা আছে। সেই ঘৰৰ মানুহত খাই মেলি থাকিলো যে ইমান দিন।
উম।
সিহঁতক টকা পাঁচ হাজাৰ দিলোঁ।
উম।
সিহঁতৰ মানে হেইটো বহুত ডাঙৰ পইচা আৰু, তাত বেলেগ ইনকাম বোলা বস্তুতটো নাই আৰু, ক'ৰ পৰাও ঘটিব আৰ্জন কৰিব নোৱাৰে।
উম। কিয় সিহঁত ওলাই নাহেই, বাহিৰৰ পৃথিৱী খনৰ লগত সিহঁততে একো সম্পৰ্কই নাই।
উম, তাৰপা আগত তাতকে আগলৈ আৰু আগলৈ গ'লোঁগৈ আমি আৰু এটা এটা টাৱাৰ সেইফালে আছিলে, আমাৰ কামৰ জেগাত। তাত গৈ পেলাই, তাৰ মানুহখিনিও বহুত ভাল।
তাত প্ৰায়েই মানুহ মানে মৰমীয়ালা আৰু।
উম, তাত আমি, এনেকুৱা হৈছে, আমি মানে হেইকণৰ ওচৰতে গাঁও এখন আছে, গাঁওখনত খুব বেছি তোমাৰ ছয়-সাত ঘৰ মানুহ আছে।
মানুহ মানে একেবাৰে নাই তাত।
উমহু।
ঘৰ বিলাক কেনেকুৱা তাৰ?
উম?
ঘৰ বিলাক।
ঘৰ বিলাক চাংঘৰ।
উম। অ আমাৰ অস আসাম টাইপ ঘৰ বিলাকৰ নিচিনা নহয় মানে?
নহয় নহয় তাত চাংঘৰ, আৰু পকা
ঘৰ বিলাকৰ নিচিনা?
অ আমাৰ ইয়াত মিচিং মানুহ বিলাকৰ ঘৰ বিলাকৰ নিচিনা।
অঁ অঁ।
কিয়নো সিহঁতো চাবলে গ'লে সিহঁতো ট্ৰাইবেল মানুহেই হয়।
উম।
তাৰপা তোমাৰ আমি তাত যে গ'লো আমি আমাৰ কামৰ জেগাকনত মানে আমি থাকিবলে তোৰ তাত একো নায়েই আমি একো না নাপাওঁয়ে থাকিবলে আমি মানে টাৱাৰটোতে সেকণ অ টৱাৰটোতে সেইকণতে মানে মোৰ দৰিবলে ধৰিছিলোঁ।
অঁ।
তাৰপৰা তোমাৰ তাত তম্বু তৰিবলৈ নিদিলে আমাক।
অঁ।
তাৰ মানুহখিনি মানে ইমান তাত মানে ব বেয়া বস্তু ওলায় হেৰি এইবোৰ গোটেইখন জংঘল নহয় জানো বাঘ চাঘ এইবিলাক হাতী চাতী এইবিলাক উলাই সেইকাৰণে মানে কি সিহঁতে ক'লে যে ইয়াত থাকিব নালাগে আমাৰ ঘৰত থাকিবা বুলি কৈ, সিহঁতৰ ঘৰত ৰখাইছেও সিহঁতৰ ঘৰত খুৱাইছেও।
তোমালোকৰ, কিমান ভাল মানুহ হ'ব লাগিব একো চিনি জানি নো কুৱা মানুহ ক'ৰ মানুহ কি কথা সিহঁতে একো নেজানে, হ'লেও সিহঁতে ৰাখি ৰাখিছেগে তোমালোকক নি পেলাই।
অ কিন্তু তাত এঘৰ মানুহত তোমাৰ হেৰি আছে চ'লাৰ আছিলে সিহঁতৰ ঘৰতে অকল কাৰেণ্ট থাকে, সিহঁতৰ ঘৰতে আমাক ৰখাইছে।
অঁ। মোবাইল চোবাইল চাৰ্জ ক'ত দিয়া তোমালোকে?
কত দিয়া তোমালোকে? মোবাইল চোবাইল নাই মোবাইল চোবাইল চাৰ্জ দিবলেই নাই আমাৰ। আমাৰ কণ্টেকেই নাই একো বাহিৰা দুনীয়াৰ লগত, তোমাৰ এনে কোৱা আছিল মানে আমি যাওঁতেই মোবাইল কেইটা যোনকেইটা চাৰ্জ দি গৈছিলোঁ সেইকেইটা মোবাইল কি কৰোঁ আমি চুইচ অফ কৰি কৰি থৈ দিওঁ আমি যেতিয়া দৰকাৰ হয় আমি ফোন কেইটা অন কৰি পেলাই কথা পাতো আকৌ অফ কৰি থৈ দিওঁ।
বহুত দিগদাৰ হৈছিল ন সেইটো সময়ত চাগে?
উম?
বহুত দিগদাৰ হৈছে চাগে সেইটো সময়?
অ, তাৰ পৰা তোমাৰ আমি
যোন ঘৰ মানুহত আছিলো সেই মানুহ ঘৰ এতিয়াও মনত আছে ৰাম বুলি কয় মানুহটো ৰাম আছিলে নামটো।
অ',
মানুহটোৱে বিয়া পতা পোৱালি দুটাও আছে তাপা ইহঁতৰ আকৌ আমিতো ইয়াত তেল-চেল মচলা- চচলা খোৱা মানুহ। তাত-তাত আমাক গোটেই যিমান দিন থাকিলোঁ আমি শুকান মাছ বইল ভেন্দি এইবিলা কি ভেন্দি নহয় মানে এইবোৰ সিহঁতৰ শাক- পাচলিবোৰ ভাতৰ লগত চব সিজাই পেলাই দি
সেইবিলাক অ,
সেইবিলাক তেনেকেই খাব লাগে।
অ, ভজা মানে ভাজি তৰকাৰী দালি সেইবিলাক নবনাই।
উম, সিহঁতৰ গাঁৱৰ যোনটো মুখীয়া সিহঁতৰ মুখিয়াটোৱে আকৌ আমাৰ কাৰণে সিও বাংলাদেশৰ পৰা গৈ পেলাই তেল চেল আনি দিছে।
মানে যিমান খিনি পাৰে তোমালোকৰ খোৱা বোৱাতো যেনেকুৱা তেনেকে খুৱাব চেচ চেষ্টা কৰিছে কিন্তু সিহঁতৰ সতি নিমিলে কাৰণে সিহঁতে ইমান ঠিক কৰিব পৰা নাই।
উম,
চেষ্টা কৰিছে হলো সিহঁতে।
উম, তোমাৰ তাত আকৌ আমি পালো অ, সেইখন গাঁৱৰে মানে সিহত মানে আইজললে ওলাই গ'লগে আৰু সিহঁতৰ মাক বাপেক হত
উম,
অকণ শিক্ষিত হ'ল। তাত চাকৰি তাকৰি কৰে কিন্তু আমি থাকোঁতে মানে পুতেকটো গাঁওখনলে ফুৰিবলে আহিছিলে আকৌ। সি ল'ৰাটো আকৌ আমাৰ গুৱাহাটীত থাকি পেলাই পঢ়া অসমৰ সি সেইকাৰণে অসমীয়া অলপ চলপ বুজি পায়।
জানে মানে অ,
উম, আৰু সি থকাৰ কাৰণেও অলপ ভাল হ'ল সি আমাক বহুতখিনি কথা সিহঁতৰ পৰা বুজিবলৈ হেল্পো কৰিলে উম,
উম,
তেনেকি বহুত উম,
উম,
যেতিয়া আমি আহিবলৈ ওলাইছো আৰু মিজোৰামৰ পৰা তাপা আৰু খন গাঁৱত লাচ কাম আমি ওলাম আমি যোন ঘৰত মানুহত আছিলো অই মানুহ ঘৰৰ মানুহটোৱে আমাক চাৰিটা হেৰি কিনি দি ফুৰিছে তাৰমানে তাত বাংলাদেশৰ লিচি পায়। ঠিক অহা সময়ত আমাক দেখি কান্দিছেও
হ'ব ৰবাচোন দেই।
আম।
মই আহি আছো মোক মায়ে মাতি আছে।